হয় হয়, নমস্ কাৰ।
হয়। নমস্কাৰ।
ভালেই।
ভালে, ভালেই আছো, আপুনি?
মই ভালে, ভাত খালে?
খালো খালো দিনত খালোঁ দুপৰীয়া।
কিহেৰে?
অ', গৈছিলো দোকান এখনত, হোটেলত, ত' তাতে আপোনাৰ খালো, দালি, চব্জি, চাটনি, তিলৰ চাটনি দালি বটা, তাৰপিছত গাহৰি, হোটেলতে খালোঁ।
অ', আ-আমি ঘৰতে খালো। মই ঘৰতে খালো।
কিহেৰে খালে?
ঘৰত, এই বনাল, মাছ বনালো, ৰৌ মাছ আনিছিল, তাৰপিছত, এইয়ে অলপ বেহৰৰ আঞ্জা। তেনেকে, তাৰপিছত আমো আছিল, ঘৰৰ গছৰ আম। গছৰ আম, হেৰি এই ভাল লাগিল আৰু। পিছত ভাত খোৱাৰ পিছত আম খালো।
বঢিয়া, আৰু বাকী কৰ'বাত ফুৰিব চুৰি ৰিব যোৱা নাই আপুনি?
ফুৰিব, অ', মই ৰিচেন্টলি তাৰ পৰা আহিলো নহয়।
ক'ৰ পৰা?
এই ইয়াৰ পৰা, ছিকিমৰ পৰা।
ছিকিম গৈছিলে? কেনেকুৱা লাগিলে ছিকিম?
এই চিকিমটো ধুনীয়াই, কিমান ধুনীয়া, বাপৰে, চব ধুনীয়া তাতে।
প্ৰথম দিনে কি কি কৰিলে আপুনি শিকিব
প্ৰথম দিনা আমি যাই পাওতে একদিন লাগি গৈছে যিমান মানে গাড়ীতে ইমান পাহাৰৰ মাজে মাজে যাব লাগে নে যায়খিনি আমি গেংটকত আমি মানে গাড়ী বুক কৰি যাব লাগিল ন ফেমিলিৰ লগত গৈছিলো আমি চবে
আচ্ছা আচ্ছা
প্ৰথম দিনা আমি গৈ গেংটকত থাকিলো ছেকেণ্ড দিনা আমি গ'লো কবাত ফুৰিবহি চাই দে চাইদে সেইবিলাকে
অ জেগ বিলাক চালে মানে ময়ও গৈছিলো কেনে কেনেকে প্ৰথমতে কেনেকে গ'ল ট্ৰেইনত
হা অ ট্ৰেইনত গলেো আমি ট্ৰেইনত গলো হয় ট্ৰেইনৰ পৰা ষ্টেচন তাৰ পৰা আহিয়েই গা়ড়ীটো উঠিলো
গাড়ীত উঠি গাড়ীত শুই গৈছিলো আমিও গৈছিলো গেংটকত থাকিলো প্ৰথমতে তাতে ওচৰত উম গেংটক মই এইটো ৰিচেণ্ট ইয়াৰতে গৈছিলো এইটো বছৰতে দুহেজাৰ চৌব্বিশতে গলো গেংটকত আপোনাৰ থাকিলো এদিন গেংটোৰ হেৰি কৰিলোঁ অলপমান তাৰপিছত নেষ্ট দিনা আপোনাৰ হেৰি কৰিলো গাড়ী লৈ কিনে আমি ঘূৰিলো পাঁচ ছয়টা গৈছিলে পচো গাড়ী লকি অ বন্ধু ল গৈছিলো ত সেইখিনি ঘূৰিলো ৰাস্তা ঘাট এইখিনি খিনি চালো তাৰ পিছত লাচুং গলো
অ লাচিং তাতেও আমি যোৱাৰ কথা আছিলো আমাৰ তাতে মানে সেইদিনা বহুত বৰফ পৰিল ন আ পৰে যাবই নোৱাৰিলো আমি
বহুত বৰফ হৈ কেনে যাব নোপোৱা কলে আপোনালৈ আমি গলো আপোনাৰ লাচুঙলৈকে লাচুং গলো প্ৰথম দিনা ৰাতিপুৱা ওলালো ৰাতি গৈ পাইছো লাচুঙৰ হোটেলত থাকিলো
অ
হোটেল তাৰ পিছত নেক্স দিনা জিৰ' বুলি কয় জেগা খিনি তালৈ গলো
অ জিৰ জ জিৰ পইট জিৰ পইণ্ট আহ আছা
বৰফ চৰফ চোৱাৰ পিছত আপোনাৰ সেইপিনৰ পৰা ঘূৰি আহিলো সেইদিনা তাৰ পিছত আকৌ দুপৰীয়া মানে হোটেল আহি পেলো হোটেলৰ পৰা তাৰ পিছত আকৌ ৰাওনা হৈ গলো আমি নিজৰ গাঁও গেংটকলৈ
সেহ, অহ
গেংটক থাকিল। গেংটক থকাৰ পিছত আকৌ ঘূৰিল এনে বাকী আৰু বেলেগত গৈছেনে নাই।
বেলেগত আমি এইটো গ'লো। এই আমি লাষ্ট ইয়াৰতো ছিকিম ত গলো ন। এবাৰ আমি ইয়াতে গলো। কি বুলি কয়,, এইটো এ বানাৰচ ৰ ফালে গৈছিলো।
বানাৰস গৈছিলে নেকি বানাৰসত কি কি খালে।
তাতে খোৱা বহুত ধুনীয়া ভাল ভাল খোৱা আছে। এইফালে খোৱাৰ কাৰণে ফেমাচ ন জেগাবলাক। ষ্ট্ৰ্ৰীট ফ্ৰুড কিবা কিবি। এ বহুত ভাল ভাল খানা আছে। ঝলে হওঁক কিবা হওঁক। কছুৰি চ্চোলে।
তাৰ পিছত এইপিনে হনুমান মন্দিৰ হনুমান মন্দিৰ গলে নে নাই।
অ, তাতে ত মন্দিৰ চ ধুনীয়া ধুনীয়া মন্দিৰ। চব, অহ, চব চব, মানুহ যায় মানে। চব ৰকমৰ মানুহ আৰু
উম মণিকণিকা ঘাত গৈছিল নাই।
অ, তাতে ঘাট অ ঘূৰিলো।
অহ। ভাত বিলাকও ঘৰিলে। আৰু নাওতো উঠিছিলে।
অহ, নাওঁ অহ, অহ নাওঁত অ উঠিছিলো। আমি নাৱত বুকিং কৰিব বহুত মানে ঝেমেলা। ৰাতিপুৱা, ৰাতিপুৱা আমি চানচট চাব গৈছিলো নেকি। যে নাওঁৱত বহুত ঝেমেলা বহুত মানে বুকিং কৰিব বুকিং থাকে না অলৰেডি। আমি ৰাতিপুৱা তিনিটা বজাতেই উঠিব লাগে। কৰিবৰ কাৰণে।
আচ্ছা, কেনেকুৱা ঝামেলা পালে আপুনি।
ঝেমেলা এইবিলাকেই। মানুহ থাকে মানে। তাৰে ৰাস্তা তাছটা তাত ইমান সেই নাই ন ৰাস্তা মানে ধৰিব নোৱাৰি কেনেকুৱা ৰাস্তা গলি চব। গলীত খোজকাঢ়ি কবই নোৱাৰিব বাহ। সৰু, সৰু ৰাস্তা এক্দম পুৰা চিৰিৰ দৰে। সেইফালে দি পুৰা একদম গাড়ী -চাৰি সেইবিলাকতে ধৰে।
অহ আচ্ছা, আচ্ছা গাড়ী চাৰি সেইফালেদি এ চলি থাকে। কেনেকুৱা হব। গাড়ী -চাড়ী বহুত ভিৰ, ভাৰ নেকি তাত।
এই বহুত ভিৰ। বহুত ভিৰ ভিৰ বহুতে ভিৰ।
বহুতেই ভিৰ নেকি।
উম, উমম। আহাৰ সময়ত। আহাৰ সময়ত ঠিকেই আছিল মানে অলপ প্ৰব্লেম হ'ল আৰু মানে টিকেটত আমাৰ প্ৰব্লেম আছিল কিবা।
সমস্যা হ'ল।
উম, টিকেটৰ কিবা কিবি।
সমস্যা থাকিল আপোনালোকৰ মান। বাকী ভালেই হৈছে।
ভালে গ'ল।
আৰু যাবলৈ ভাবিছে নে - নে।
যাব লাগিব এইবিলাক ধুনীয়া - ধুনীয়া জেগা যাব লাগে।
উম,
আৰু আপুনি ক'ত যাম বুলি ভাবিছে নেক্স ট্ৰিপ।
নেক্সট ট্ৰিপ মইতো গৈ আহিলো ৰিচেণ্টলি মাত্ৰ গৈ আহিছো আপোনাৰ হেৰিত শ্বিলং।
অহ ' শ্বিলং।
উম, লগৰ বন্ধু বিলাকৰ লগত গাড়ী লৈ কেনে। ৰাতিপুৱা আমাৰ যোৱাৰ কথা আছে। ছয়টা বাজাৰ ত মই নুঠিলো তই সাতটা বজাত গ'লো আমি।
উম।
সাতটা বজাত গ'লো আধা ৰাস্তাত তেল খতম হৈ গ'ল আমাৰ আকৌ তেল ভৰাবগে না আকৌ ঘূৰি আহিছো। খোজকাঢ়ি - খোজকাঢ়ি তাৰাছত। তেল ভৰালো। তেল ভৰাই আকৌ গলো। আৰু পিছ যাওতে - যাওতে আধা ৰাস্তাৰ খালো। পুৰি চবজ্জি। চলে বতুৰে। খাই কেনে তাৰ আকৌ তাই আমি গলো কাংচুৰী কংচৰিত যাই কেনে আমি গা চা ধুলো গোটেইকেইজন। অহ ' চাৰিটামান বজাত ওলাই আহি - ওলাই আহি কিনে আৰু আৰু ক'বাত ৰখি কিনে তাত এতিয়া আকৌ ভাতটো খালো।
অহ ' ভাতটো অহ ' তাৰে তো এইটো খাচী মানুহ ন সেইবিলাক।
অহ 'সেইটো কাৰনে তাতে
খোৱা লোৱা কিন্তু বহুত ভাল মই খাইছিলো।
উম - উম।
খোৱা লোৱা বহুত ভাল।
স তাতে আহ কিনে আহিলো। আহ পতে গ নান আ স কেনে খালোঁ খাই লৈ কিনে তাৰপিছত ঘৰত আহি পালোঁ এঘাৰটামান বজাত।
উম।
এঘাৰটা বাৰটা বাজিল তাৰপাছত আমি লৈ গৈছিলো গাড়ীখন ভাড়া কৰি কিনে।
অঁ ভড়া কৰি য়াত।
অ। ভাড়া কৰি লৈ গ'লোঁ তাতে অলপ জেমেলা হ'ল অলপমান আমাৰ বেছি কিলোমিটাৰ ঘূৰাই দিলোঁহেঁতেন। গাড়ীখন শ্বিলং ঘৰুত ঘূৰোতে ঘূৰোতে তাতে অলপমান পইচা অলপ বেছিকে দিব লগা হল।
এই আহ। কিহে ৰাস্তা ধৰিবই নোৱাৰি আজিকালি।
উম।
এনেকুৱা ৰাস্তা।
তে বেগ ৰাস্তা আমি বেলেগ ৰাস্তাত সোমাই দিলো বেলেগ ৰাস্তাৰ পৰা গৈ কিনে।
অ।
বাকী আৰু কি কৰিছে আপুনি?
বাকী আজি আজি এইটো কৰিলো কি বুলি কয় ঘৰত কঠাল আছে মানে। কঠালৰ গছ এজোপা ততে মানে বহুত বহুত কেইটা কঠাল লাগি আছে তাতে। এইবিলাক কেৰকুটোৱা বিলাকে খাই গুচি যায়।
আচ্ছা আচ্ছা।
এ আমি এইটো পাৰিলো মোৰ দাদাৰ লগত খালো। মানুহ বিলালো ঘৰৰ কাষৰ মানুহ বিলালো।
ত ঘৰ মানহক বিলাই দিলে ওচৰত।
উম।
আচ্ছা আছা। কঁঠালতটো ভাল হয়। খাব লাগে মানহে।
অ কঁঠাল এইবিলাক এইবিলাক মানে লোকেল বস্তু না আমাৰ ঘৰৰ চব লোকেল। যিয়ে হওক ফল মূলে হওক তাৰপিছত শাক পাচলিয় হওক লগ কেলা মানে ভাল অৰ্গেনিক বস্তু। টো ভাল হয় খাব লাগে।
লাওৰ আগ চাক আপোনালোকৰ ঘৰৰে চাগে। লাও, গো গোটেইখিনি বস্তু, উম আজি যেনেকে আপুনি দিনত আম খাইছে গছৰ আম পাৰি কেনে।
আম নহয় কঁঠাল খিছিলো কঁঠাল।
কঁঠালৰ খাইছে ভাতৰ লগ যে আম খাইছিলে আপ
খাইছিলো ভাতৰ লগত উ পাহৰি গৈ
গৈছিলো।
হয়।
ঠিকে আছে এনেুৱা ঘৰৰ বস্তু খাই থাকিব লাগ আৰু কি জাম চামৰ গছ আছে নেকি ঘৰত?
অ বহুতেই।
জামৰ গছছে
কিহৰ গছ?
জাম।
অ যাম আচ্ছা।
যাম
যামু ন যামু ন ভালে বস্তুটো।
ঘৰত আছে ন জামুনৰৰ গছ?
নাই নাই আমাৰ নাই। আমাৰ নালাগে। নেমুৰ গছটো থাকবই লাগে চবৰে ঘৰত জলকীয়া নেমু ইচ।
অঁ। সিখিনি আছে মধুৰিআম চধুৰিআমৰ গছ আছে।
মধুৰি আম এইবিলাকো চিজনে লাগ অ লাগিব। হব আৰু লাহে লাহে সৰু হৈ আছে চাগে।
উম এ সময় আহিছে আৰু। লাহে লাহে ঠিকে আছে বাকী আৰু বেলেগ জ ফুৰিব যোৱাত আপোনা
আমি চাও মই নেক্স মই বন্ধুৰ লগত যাব পাৰো চাগে গোৱাত। মানে গোৱা নাযাওঁ। মুম্বাইত যাম ফেমিলী।
ঠিক আছে।
সে অ' উম্।